অ কি কৰি আছা।
এয়া আছো তুমি।
অ ময়ো সেই এনে বহি আছো অকমান। তাকে কি কৰি আছা অহ তোমাৰ ভাত ভাত পানী খালা।
খালো বাৰু বহুত গৰম পৰিছে জানানে।
তাকে। তাকে তাকে আমাৰ এইফালেও বহুত গৰম পৰিছে নহয়।
অসহ্য গৰম হৈ গৈছে।
তাকে তাকে কি কৰিবা আৰু উপায় নাই।
অ।
বাকী ভাত পানী খালা।
ভাত পানী খোৱা হল হ'ল।
অ বাকী খবৰ খাতি। খ আ মইও খালো খালো বাৰু দেই।
অহ।
বাকী ঘৰত ভালনে।
অ আছে আছে ভালেই চবৰে
অ অ অ।
তোমাৰ।
অ মোৰো ভালেই ভালেই। তাকে এই বহুত দিনৰ মূৰত ফোন কৰিলা ভালো লাগিছে বাৰু দেই। অহ। তাকে এইয়া কথা এটা গম পাইছা নাই।
অ কোৱাচোন।
এ আজিকালি বাৰু মানুহ বিলাকে অকণো।
নাযায় হয় হয় এইটো একদম তুমি ধুনীয়া কথা সুধিলা দেই।
তাকে তাকে।
এতিয়া মানুহবিলাকৰ সেই এক্সাৰচাইজ বোলা বস্তু। তোটো একেবাৰে নাইকিয়া হৈ গৈছে।
অঁ পাই, তাকে মানুহ এতিয়া তোমাৰ সেই আগৰ মানুহবিলাকে এক্সাৰচাইজ কৰে কিন্তু। মানে যোগাসন কৰে কিন্তু এতিয়া অঁ এতিয়া মানুহে কি হয় যোগাসনতো কৰিব লাগে গম পাইছা নাই?
লাগে হয়।
অ এতিয়া তোমাৰ সেই এতিয়া মানুহবিলাকে কি কি কৰে অকল ঘৰত বহি বহি, তোমাৰ মোবাইল চাব, চচিয়েল মিডিয়াত অ বিভিন্ন ধৰণৰ প্লেট ফৰ্ম ছচেল মিডিয়া প্লেট অসমসমূহ চ চলাই থাকিব।
চলাই থাকে হয়।
টো কাম বন কৰিবলে মন নকৰে। এতিয়া তোমাৰ আগৰ মানুহ আগৰ যিসমসমূহ মানুহ মানে সেই মানুহসমূহে মানুহসমূহে আচলতে কঠোৰ পৰিশ্ৰম কৰে গম পাইছো নাই দিনটোত?
হয় হয়।
পৰিশ্ৰমে কৰি থাকে।
পৰিশ্ৰম কৰে হয়।
অ আৰু সেই সেইবাবে কি হয় তেওঁলোকৰ পুতুককে বেমাৰ আজাৰো নহয়।
নহয় নহয়।
তোমাৰ
ইচহী ইহ হয় থাকে হয়।
তোমাৰ আৰু তেওঁলোক মানে ষ্ট্ৰং হৈ থাকে নৰ্মেল মানুহ।
ষ্ট্ৰং তাৰ বিপৰীতে যদি আমাৰ চোৱা যায় তাৰ বিপৰীত তে যোনখিনি আমাৰ নতুন প্ৰজন্ম বা আমাৰ যোনখিনি পিছৰ প্ৰজন্ম ঠে আহিছে, তেওঁলোকৰ যদি আমি স্বাস্থ্য পাতিলে লক্ষ্য কৰোঁ। একদম খুব সঘনাই সিহঁতৰ মানে বেমাৰ হোৱা দেখা যায়।
উম।
একমাত্ৰ কাৰণটো হৈছে ধৰা কোনো ধৰণৰ ব্যায়াম, যোগাসন এইবিলাকৰ ব্যৱস খা নাই আৰু তাৰ বিপৰীতে সিহঁতে কি কৰে দিনে - ৰাতিয়ে খালি বিশ্বনাথ মোবাইল চাব- টিভি চাব এইবিলাক-। কৰাৰ কাৰণে মানে সিহঁতৰ স্বাস্থ্য পাতি একদম অৱনতি ঘটিছে।
অৱনতি ঘটিছে হয় হয়। সেইটো সেইটো তুমি ভাল কথা কৈছা আচলতে সেই তাৰ আচলতে মেইন কাৰণ বিলাক-। চাবলৈ গ'লে আমাৰ মোবাইল মোবাইল-
হয় হয়।
গতিকে সেই আমি মোবাইল আমি মোবাইলৰ পৰা অলপ দূৰত থাকিব লাগিব।
হয়।
আৰু আচলতে মোবাইলটো আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু খুব কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে।
হয় হয় এতিয়া মোবাইলৰ পৰা আমি- ধৰা আমি ঘৰ- ত'তে থাকিও আমি মোবাইলৰ পৰা বিভিন্ন ধৰণৰ এক্সাৰচাইজ হমোঁ- বা ব্যয়াম সমূহ আমি মোবাইলৰ জৰিয়তে আমি শিকিব - শিকিব পাৰো হয়। আমি ঘৰতে যদি মোবাইল- টো- এইবিলাক অদৰকাৰী ভিডিঅ' চোৱা, ৰিলচ চোৱা এইবিলাকৰ বিপৰীতে যদি আমি- ধুনীয়া এক্সাৰচাইজ- ভিডিঅ' এটা উলিয়াযই লওঁ বা- ব্যায়ামৰ ভিডিঅ' এটা উলিয়াই আমি যদি ঘৰত- তে ব্যায়াম কৰোঁ- বা যোগাসনৰ- নৰ আসন থাকে। সেইবিলাক যদি- কৰো তেতিয়া আমাৰ স্বাস্থ্যটো মানে- বল হৈ থাকে। আমি এক-
সবল হৈ থাকে হয় হয় হয় নিশ্চয়।
ক্ষ্ৰত মানে ধৰা মোবাইলটো এই যোনবিলাক বাজে এইবিলাক এ এক্টিভিটি আছে। সেইবিলাক বাদ দি যদি আমি- ভাল সৎ কামত ব্যৱহাৰ কৰোঁ- তেতিয়া মোবাইলটো বেয়া হ'ব- নোৱাৰে।
ন নোৱাৰে নোৱাৰে হয়। গতিকে আমি যদি মোবাইলটো যদি ভাল ভালকৈ লওঁ তেনেহলে ভাল আৰু যদি বেয়াকৈ লওঁ- তেয়া সেইটো বেয়া হ'ব গতিকে সেইটো আচলতে আমি বিষয়টোৰ পৰা অকমান চাইট কাটি আহিলেও হ'ব, একো নাই বাৰু
হয় হয়।
কিন্তু মানে কি তোমাৰ এতিয়া আমাৰ এতিয়া দৈনন্দিন জীৱনত মানুহসকল আচলতে মানুহৰ স্বাস্থ্য টোৰ ওপৰত আমি অতিকৈ গুৰুত্ব প্ৰদান কৰিব লাগে বৰ্তমান।
হয় হয়।
স্বাস্থ্যটো নিজৰ
নিজৰ-নিজৰ।
গতিকে আমি নিজ নিজে আমি সেই আমাৰ -আমাৰ স্বাস্থ্য কথাটো আমি নিজে চিন্তা কৰিব লাগিব। গতিকে আমি সেই আমাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি আমি, এতিয়া তোমাৰ ডেইলি ডেইলি আচলতে, অহ যোগ' ব্যায়াম কৰিব লাগে, ব্যায়াম কৰিব লাগে। যোগাসন কৰিব লাগে। তোমাৰ যোগাসন কৰিলে তোমাৰ কি হব, আমাৰ শৰীৰটোত তোমাৰ তেজ চলাচলটো ভাল হব। গম পাইছা নাই? তোমাৰ শৰীৰটো তোমাৰ ডেভলপ হ'ব। শৰীৰটোৰ শৰীৰটোৰ যেতিয়া তোমাৰ, আহ মানে ডেভলপ হ'ব। শৰীৰটো যে ডেভ লভ হোৱাৰ লগে লগে তোমাৰ কি হ'ব তোমাৰ যিটো পাৰ্চনেলিটিটো পাৰ্চনেল টো তোমাৰ অতম কিলি আচলতে ডেভলপ হ'ব। গম পাইছ নাই? গতিকে আমি সেই যোগ' ব্যায়াম কৰাটো আচলতে বহুত দৰকাৰী আৰু গুৰুত্বপূৰ্ণ বুলি মই ভাবো। আৰু কি হয় তোমাৰ যোগ' ব্যায়াম নকৰিলে এক্সাৰচাইজ নকৰে, যোগাসন নকৰিলে মানুহৰ কি হয়। এই মানুহবোৰ আচলতে জঠৰ হৈ পৰে।
হয় হয়।
মানুহবোৰ দিনক দিনে এলেহোৱা হৈ আহে।
হয়।
কিন্তু তোমাৰ সেই ঠিক একেদৰে যদি তোমাৰ, আহ এক্সাৰচাইজ কৰি থকা বা তোমাৰ যোগাসন কৰি থকা মানুহ এটালৈ চোৱা, তেনেহলে সেই মানুহজন তোমাৰ একদম পুৰা ফুল্লি একটিভ হৈ থাকে। তেওঁ সক্ৰিয় হৈ থাকে বহুত। অন্য মানুহতকৈ।
হয় আৰু আজিকালি এটা কথা লক্ষ্য কৰিছানে নাই মই নাজানো, মানে কি হয় আজিকালি যুনটো প্ৰজন্ম খিনি আমাৰ নতুন টুন প্ৰজন্ম আছে। সিহঁতে আজি লি যোগ দিৱস বুলি ক'লেও বুজি নাপাই।
নাপায় নাপায় নাপায়, হয় সেই সেইটো হয় বাৰু।
দিব কিয় গৈছে? যোগ দিৱসৰ দিনা আম ধৰা আমাৰ আগৰ প্ৰজন্ম আমাৰ। জ্যেষ্ঠসকল তেওঁলোকে য। দিনা ধুনীয়াকৈ যোগ দিব। বিভিন্ন ধৰণৰ কিন্তু আমাৰ যোনখিনি। পিছৰ প্ৰজন্ম। তেওঁলোকে মানে যোগ দিৱস ৰ দিনা একো গমেই নাপায়। যোগ বস্তুটোত। কি হয় বা। ব্যায়াম এইটো বস্তুতটো কি হয় সেইটো বিষয়ে একেবাৰে মানে। সিহঁতৰ জ্ঞান নাই।
জ্ঞান নাই হয়। সেইটো কথা ময় ময়ো তোমাৰ হেৰি কৈছো হা, এতিয়া তোমাৰ কি হয় যদি। এজন মানুহৰ যদি তোমাৰ সেই যোগ ব্যয়ায়ামৰ ওপৰত যদি জ্ঞান থাকে। কম বেচা নাই। তেনেহলে সেই যোগাসনৰ যোগাসনৰ আচলতে লাভালাভ কি সেইখিনি যদি বুজি পায়। তেনেহলে তোমাৰ এই, আমাৰ পৃথিৱীত আচলতে সকলোৱে। মই কৈছো নহ তোমাৰ সকলোৱে তোমাৰ ডেইলি, ডেইলি তোমাৰ সেই একৰচাইজ কৰিলেহেঁতেন। মানে ব্যায়াম কৰিলেহেঁতেন। কিন্তু সেই সেইটো কথাটো মানুহে। বুজি নাপায়। আৰু যিসকলে আচলতে বুজি পায়, মোৰ মতে সেই সকলে তোমাৰ সকলোৱে, নিশ্চয়। কৰে।
কৰে কৰে, প্ৰায় ভাগেই কৰে হয়।
প্ৰায় যিসকলে বুজি পায় সেই সকলে কৰে। কিন্তু। যিসকল সকলে মানে যিসকলৰ তাৰ ওপৰত অকোনো জ্ঞান নাই সেই সকলেহে আচলতে মোৰমতে নকৰে আৰু তুমি এটা কথা লব পাৰা এজন নৰ্মেল মানুহ আৰু এজন অ ডেইলি তোমাৰ এক্সাৰচাইজ বা যোগাষণ কৰা মানুহৰ মাজত বহুত
পাৰ্থক্য আছে হয় বিভিন্ন পাৰ্থক্য দেখিবলৈ পোৱা যায়।
প্ৰথমতে তোমাৰ সেই অ অ, তোমাৰ যোগাসন কৰা মানুহজন তোমাৰ ডেইলি পুৰা ফিট হৈ থাকিব কিন্তু সেই অ নৰ্মেল মানুহজন আচ চলতে তোমাৰ, ফিট ন ফিট হৈ নাথাকে আচলতে। তেওঁ তেওঁ আছে তেওঁ তেওঁ মানে দুৰ্বল হৈ থাকে কিন্তু সেই তাৰ তুলনাত নৰ্মেল মানুহৰ তুলনাত তোমাৰ এক্সাৰচাইজ কৰা লোকসকল তোমাৰ বহু গুণে শক্তিশালী হৈ থাকে। তেওঁলোকৰ পাৰ্চনেলিটিটো বেছি ভাল হয়। আৰু কি হয় তোমাৰ, আহ শক্তি বহুত থাকে। শ ক্তি বাঢ়ে, গম পাইছা নাই। আৰু কি হয় তোমালোক ৰ উম এজন মানে তোমাৰ হেৰি, এক্সাৰচাইজ কৰা মানুহ, মানুহৰ তোমাৰ ধৈৰ্য থাকে কিন্তু সেই নৰ্মেল মানুহৰ সিমান ধৈৰ আচলতে এজন মানে মানুহ তোমাৰ জিম কৰা মানুহ এ, ক্সাচাইজ কৰা মানুহ আচলতে পুৰা ফোল কনচিচটেনচি হলে তোমাৰ থাকিব থাকিব পাৰে। কিন্তু তোমাৰ সেই নৰ্মেল মানুহজন নোৱাৰে আচলতে।
নোৱাৰে নোৱাৰে হয়।
অ এজন এক্সাৰচাইজ কৰা মানুহৰ আচলতে স্থিৰতাটো বহুত বেছি নৰ্মেল মানুহতকৈ।
বেছি বেছি হয়।
তেওঁলোকৰ, তোমাৰ কি হয় উম, বহুত মানে তেওঁলোকতকৈ ওপৰত থাকে সেই মানুহজন এক্সাৰচাইজ কৰা মানুহজন তেওঁলোকতকৈ বহুত ওপৰত থাকিব পাৰে, আৰু কি হয়, তোমাৰ মেডিটেশ্যন আমি কৰিব লাগে, তাৰ লগতে যোগাসনৰ লগতে আমি মেডিটেশ্যন কৰিব লাগে।
মেডিটেশ্যন হয়, সেইটো ঠিক কথা কৈছা তুমি।
তোমাৰ মেডিটেশ্যনে কি কৰে তোমাৰ আমাৰ যি মাইণ্ড ব্ৰেইনটো আচলতে আমাৰ ফ্ৰেছ কৰাত সহায় কৰে, আৰু আমাৰ তোমাৰ অঁ কি কৰে তোমাৰ অঁ মাইণ্ড ফ্ৰেছ হয় আৰু তাৰ লগতে কি হয় তোমাৰ দিনক দিনে আমাৰ ব্ৰেইনটো আচলতে উন্নত কৰে তোমাৰ ব্ৰেইনৰ স্থিৰতাটো উম মানে হেৰি কৰে।
হয় হয় মই বুজি পাইছো আমাৰ মাইণ্ডটো যিমানে স্থিৰতা বাঢ়িব সিমানে আমাৰ আই কিউ লেভেল ডেভেলপ হ'ব
অ আইকো লেভেল ডেভলপ হ'ব আমাৰ। মগজু আচলতে বিকাশ ঘটে টি ব সাধাৰণ ভাষাত ক'বলৈ গ'লে মগজুৰ বিকাশ ঘটিব গতিকে আমি সেই এক এক্সাৰ্চাইজ বা যোগাসনৰ লগতে লগতে আমি সেই মেডিটেচন কৰিলে আমাৰ আচলতে আমাৰ মেণ্টেল হেল্থটো আচলতে ডেভলপ হ'ব।
হয় হয়
যে আ্মি সেয়ে আঁচলতে যোগাস ষণ আৰু মেডিটেচন আচলতে দুইটা কৰিব লাগে।
হয় হয়
আৰু আমাৰ তোমাৰ এজন তোমাৰ এক্সাৰ্চাইজ কৰা মানুহ আছে আচলতে নৰ্মেল মানুহতকৈ তোমাৰ বেছি দিন আচলতে জীয়াই থাকিব পাৰে মোৰ মতে।
হয় পাৰে পাৰে হয়।
গতিকে আমি সেইখিনি কথা অকমান চাব লাগে সকলোকে আচলতে সেই যোগ ন কৰিবলৈ আমি উম মানে যোগাসন কৰিবলৈ আমি তেওঁলোকক মানে জনাব লাগে যোগাসন কৰিবলৈ। তেওঁলোকক যিহেতু সেই তেওঁলোকে আচলতে যিসকললে বুজি নাপায়
বুজি নাপায় হয়
অ তেওঁলোকক আমি বুজাব লাগে তেওঁ জনসাধাৰণৰ মাজত ত সচেতনতাটো বৃদ্ধি কৰিব লাগে যোগাসনৰ প্ৰতি।
নিশ্চয়।
সেইখিনিয়ে আৰু কথাখিনি।
উম ঠিকে আছে। ভাল লাগিলে তুমি বহুত ধুনীয়া ধুনীয়া কথা, ক'লা।
তাকে তাকে।
নজনা কথাও এনেকে শ্বেয়াৰ কৰিলে আমি,
হয় হয় হয় হয় নিশ্চয় নিশ্চয়। তাকে তোমাৰ সৈতেও মোৰ কথা পাতি ভালেই লাগিলে।
হয় হয়।
গতিকে তেতিয়া আজিলৈ ৰাখিছ-
অ অ ৰাখিছো দিয়া অ।
বাৰু বাৰু।